অ', অ', সাধু
অ', কি খবৰ নানিৰ? কি হ'ল
খবৰ ভালেই!
উম, কিমান ভাল?
আছে আৰু মোটামুটি।
অ'।
ভাল বেয়াৰ মাজেদি চলিব লাগিব আজি ভাল কালি বেয়া তাকে কৈছো। চলব লাগিব।
অ', সেইটো হয়। আকৌ চোন ইন ওৱাই লাগিব এতিয়া অ'।
এইটোতো এ অকমান মানে চাউল অ', নাই পিঠা বনাব লাগিব। এই কেটলিত দিয়া পিঠা বুলি কয় যে।
অ', অ'।
অ', চাউল অলপ ভিজাই থৈছিলো সেইখিনি অলপ খুন্দিম।
অ'।
খুন্দি কিনি মানে পিঠা বনাম বুলি ভাবিছো।
অ'।
এই গুৰ নাৰিকল এনেকুৱা মিহলি কৰি।
এই ৰুটিবিলাকো সদায় ভাল নালাগে খাব অলপ বেলেগ বস্তু খাবও ভাল লাগে কেতিয়াবা। এ সেইটো পিঠা বনাই। অ', আৰু অকমান থৈ দিছো, এইখিনি অকমান এই গুৰে যি গুলি কিনে থৈ দিম। আধা ঘণ্টামান মানে তেল পিঠা বনাম আৰু।
উম।
বিস্কুট চিস্কুট কিমান খাব আৰু এইবিলাক।
উম, কিনা বস্তু খালে অলপমান মানে পইচা পাতিৰো খৰচ বেছি। তাৰোপৰি আন মানে ভাল নালাগে একেটা বস্
ভাল নালাগে ভাল নালাগে অলপ বেলেগ বেলেগ বস্তু খাই ভাল লাগে।
এ মই আৰু একেটা বস্তুকে খাব লগীয়া হয়, এই মোৰ বাচ্ছাটো তাৰমানে তাক ফুৰ্তিৰ বাহিৰে বেলেগ নাখায়।
অঁ অঁ মানে বাটচা বিলাকে ৰুটিয়ে ভাল পায়।
সি মানে বেলেগ বস্তু দিলে তাৰমানে সি নাখায়। কেৱল হিয়াক দিনে ৰাতি ৰুটি দিলেহি ৰুটিৰ পিৰ। সি মানে খুবেই ভাল পায়, কি কৰিম আৰু নাহ কেতিয়াবা কোনোবাই দিলে খাম আৰু নহ'লে আৰু মানে মই নিজে বনাই অকলে আৰু কিমান খাম? সি নাখায় যেতিয়া আৰু ময়ো ৰৈ থাকো সেনেকে, অকলে বনাই খাব ভাল নালাগে না। ওহ এনেকেই চলি আছো, দোকানৰ বস্তু সেই তাৰে মানে বেছ বেছিকে খায় এই মানে ধৰি লোৱা, চানা চানাটো খাব বাদামটো খাব বুটটো খাব এইবিলাক আনি খাই। আৰু ৰুটিটো খায়, বাকী আৰু যদি চুজি দি বনোৱা হয় চুজি বনালে নাখায়। চিৰাটো কিন্তু খায়, চিৰাটো খায়, সি চিৰাটো ভাল পায়। গাখীৰ, চিৰা তেনেকে খায়। কিন্তু আৰু ৰুটি লাগিবই এটা।
পৰা বস্তুৱে খায়।
অঁ ৰুটিটো লাগিবই, বাকী পিঠা পনাটো অলমান কম খায়। ই ভাল নাপায়, নাজানো মই বাচ্ছাটোৰ কথা।
খাবা লাগে, চ'ব খাবা শিকিব শিকিবা লাগে।
ওম, নাখালে আৰু মোৰ বা কি?
এটা বস্তু খাই থাকিলে কেনকা হ'ব?
কিছুমান না মানুহ আছে নহয় তাৰ মানে বেলেগ বস্তুৰ খাবা মন নকৰে, এনেকুৱা টাইপৰ। আজি আজি স্কুল নাযায়, সেইকাৰণেতো মই আজি তোমাৰ লগত কথা পাতিব পাৰিছোঁ।
অ' আজি কবাত ফুৰিব যাব তাৰমানে
অ' মই ফুৰিব নাযাওঁ, মানে বাচ্ছাই কৈছে কি মা মই আজি স্কুলত নাযাওঁ, ৰেষ্টলম।
তাৰমানে তাৰ হোমৱৰ্ক বোলাখান কমপ্লিট হোৱা নাই। স্কুলত যিবিলাখন হোমৱৰ্ক দিছিলে ঘৰত কৰিবৰ কাৰণে, তাৰ কমপ্লিট হোৱা নাই, টিচাৰে তাক তাৰমানে অলপ মানে গালি দিব হয়তো, স্কুলৰ কাম নকৰিলে। তাৰ কাৰণত সি আজি স্কুলত নাযায়, সি মানে সেইবিলাখান কমপ্লিট কৰিব।
অঁ।
মইও মানি ল'লো দেয়া হ'ব দেয়া কি কৰিবা আৰু আৰু স্কুলত ৰেগুলাৰ যায়ও আছে। হ'লো ঠিক আছে আজি ৰেষ্ট লোৱা একো নহয়। কালিকেলে হে যাবা আহ তাৰোপৰি
পঢ়াখিনি ভালকে পঢ়িব লাগে বা ঘৰত কিবা কৰিব দিয়া কামখিনি কৰিব লাগে।
উম নাই, এই যিবিলাক ইনকমপ্লিট হৈ আছে সেইবিলাক কমপ্লিট কৰব, কমপ্লিট কৰি কিনে আৰু কালি যাব আৰু। তাৰমানে ইমানে লিখিব দিছে ইটো কৰিলে সেইটো ৰয়, সেইটো কৰিলে সেইটো ৰয়।
তাৰোপৰি টিউচনৰ হা আছে টিউচনৰ বিলাকানো নকৰিলে গালি দিয়ে সি মানে মিলাব পৰা নাই সেইকাৰণে স্কুল যোৱাটো সি বন্ধ কৰি দিছে যে আজি মই নাজে গোটেইখিনি কমপ্লিট সি সেইটো কাৰণত ন স সেইটো কাৰণত আজি নাযায় ভাকে হ'ব আৰু টিউশচনো যাবই এঘাৰটামান বজাত নাই চাৰে দহটাতে টিউশনো আছে। টউশনো যাব।
আজি আমাৰ এই মাইনা এজনী হেৰিত যাব
হয় অ
দেউপানী মন্দিৰ
অ অ অ
অ তাতে যাব আজি গলে নেকি ছয়টা মানত যাম বুলি কৈছে আমি কিন্তু এইটো মন্দিৰ যোৱা নাই আৰু সেইফালে যোৱাও নাই কাৰ্বি আলং
অ কোনোবা ল
সিহতে অ লগৰ লগত যাব মই কৈছো তোমালোকে চাই আহা তাৰ পিছত আমি যাম
কিমান জনী মান আছে
তিনিজনী যাব তিনিজনী যাব
ছোৱালী য়ে
অ ছোৱালী যাব পাৰিব পঢ়া ছোৱালী স্মাৰ্ট ছোৱালী এইবিলাক
অ ঠিকে আছে
অ গৈ চাই আহোঁ। ত মন্দিৰটো বা ক'ত আছে মই চাৰ্চ কৰিও চোৱা নাই। অ সেইটোৱেই চাছ কৰি চাব লাগিব।
সিহঁতে লোকেশ্যনত যাব আৰু সহ
অ নে পাব চিনাকি আছে নহয় বান্ধৱীজন তাৰ চিনাকি আছে।
অ তাকে উলিয়াব ঠিকে আছে যাব লাগে ভাল।
সেইখানে দেখা মানে মন্দিৰো বা ঠাইয়ে চাব লাগে। দেখা চাই বাৰে বাৰে চাই লাভ নাই
কাৰ্বি পাহাৰখনত
অঁ অ কাৰ্বি পাহাৰ কি বুলি ক'লে
কাৰ্বি পাহাৰখন দেখাতটো বহুতে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ভালেই আৰু এইবিলাখনৰ এইবিল ভাল গছ গছনি বা এই মানে নিজৰা চিজৰা এইবিলা আছে মে ভালে আৰু কেতিয়াবা আমি এনেকে মোবাইলত টিভিত এনেকে দেখা পাওঁ উম তেতিয়াই কব পাৰিম এনে আমি শচিতত চোৱা যাব দিয়া নাই বা যোৱাও নাই চাবলগা সেনে
অ যোৱা নাই কিন্তু সেইফালে চাব একো মন্দিৰ এই গৰখি সকীয়া মন্দিৰ গৈছিলো চৰভোগত
অঁ অঁ অ
দেখিছেনে, সেইটো?
অ, সেই মন্দিৰটো দেখিছোঁ, কৃষ্ণৰ মন্দিৰ।
কৃষ্ণৰ মন্দিৰটো।
অ, কৃষ্ণৰ বাঁহীতো আছে। এই, অ, সেইটো গৈছি
কি ভাল লগে, সেইটো মন্দিৰটো? তাত হেৰি, ফাকুৱাত, ফাকুৱাত বহুত ভাল হয়। ফাকুৱাত যাব লাগে।
উম, হলিত ধেমালি
অ, অ,
ভালেই, উম, উম, উম,
আমি বহুত দিন আগতে গলোঁ, ৰাতিপুৱা আৰু ইয়াৰ তাত গ'লে আমি, ৰাতিপুৱাই যাব লাগে।
উম,
চাৰিটা নে, পাঁচটা বজাতে ট্ৰেইনখন থাকে।
অ,
অলপ, দেৰিকৈ থাকিলে ভাল, ৰাতিপুৱা পোৱাই পাই, বেছি সময় নালাগে নহয়। আহোনতো মানে ট্ৰেইন মানে, ধৰিব লাগে অলপ দিগদাৰ হয়।
অ, অ,
সেইকাৰণে এবাৰেই যোৱা গৈছি আৰু যোৱাই নাই।
অ, উম,
ভাল লাগে।
অ, আমিও এবাৰ গৈছোঁ।
তত, এই গাখীৰটো ধুনিয়া হয়, দৈটো সৰভোগ দৈ বুলি যে কয়।
অ,
তাৰ দৈবিলাক বহুত ভাল।
অ, তাতে, দৈবিলাখন গৰু, গৰু গাইৰৰ পদনৰ ঠাই
সি আছে নেকি?
অ, তাত নামি গৰখীয়া থান, তাৰমানে কৃষ্ণ গৰু চৰা। ঠাই আছি, যে। সেইকাৰণে তাত তাৰ মানে গাখীৰ ভাল হ'বই লাগিব, কাৰণ কৃষ্ণৰ ঠাই তাত, যদি গাখীৰ বেয়া হয়, কেনেকুৱা হ'ব? ভগৱানৰ ঠাইত, গাখীৰ বেয়া হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। সেইটোয়ে কথা, বেলেগ একো নহয়। এই ভাল চাৰী, এইবিলাকখন চাব লাগে।
অ,
চেম, উম, উম, এইফালে আৰু আৰু ক'ত যাই পাইছা মন্দিৰত? বেলেগ দূৰ-দূৰণিত আৰু গৈছা না? গৰখীয়া মন্দিৰতে গ'লা আৰু ক'ত গৈছিলা?
আৰু গৈছোঁ মনত অহা নাই। অ, বৈশিষ্ট যি আছে এই বশিষ্ঠত গৈছো এইটো ভাল লাগে বশিষ্ট চিনাৰীটো।
অ', অ'। এইবিলাকখন মানে খৰালিৰ দিনত তাৰ মানে বনভোজস্থলী, এইবিলাক তাতে যাত্ৰী খুব হয় তেত তিয়া মানে বহুত দূৰ দূৰণিৰ পৰা আহে না ভাল লাগে আৰু সেইটো এটা বশিষ বশিষ্ঠ মন্দিৰ আশ্ৰম আছিল তাত। সেইখন সন্ধ্যা, ললিত তা, কান্তা এই তিনেও অ' সন্ধ্যা, ললিতা কান্তা সেই বশিষ্টৰ পানী সেই বৈন ভনীৰ পৰাই উৎপন্ন হোৱা।
অ', কেনেকুৱা সৃষ্টি হ'ল এইটো। এইবিলাক কাহিনীবিলাক শুনব ইচ্ছা যায়, কিন্তু মানে পোৱাই নাযায়।
উম, উম, মা গংগা বশিষ্ঠ মণি, সন্ধ্যা, ললিতা, কান্তা ইহঁতৰ তাৰমানে তিনিও বৈনী আৰু তেতিয়া তাৰমানে মহ-মহাদেৱ আছে না, মহাদেৱে তাৰমানে সন্ধ্যা, ললিতা বশিষ্ট মুণিয়ে তাৰমানে সাপেই দিছিল না কিবা কিবা কৰিছিলে। তাৰফলত তাৰমানে মা গংগাই সিহঁতক তাৰমানে উদ্ধাৰ কৰিছিল। সেই উদ্ধাৰ কৰাত মা গংগাই সিহঁতৰ পানীৰ ধাৰ এটা তাৰেমানে বোৱাই দি কৈছে, কি তহঁতক মই শুদ্ধ কৰিম, কিবা সেনেকুৱা ধৰণৰ কাহিনী ময়ো ভালৰ দৰে না জানো, উম কাহিনীতো সেনেকুৱা। মই তহঁতৰ মানে পাপ মোচন কৰিম। এই সেনেকুৱাকে সেই তোৰ নামটো বশিষ্ট বশিষ্ঠ মুণিয়ে তাৰমানে হেৰি কৰিছিল। সেনেকুৱাকে কিবা এটা ৰহস্যৰ আৰৰ কাহিনী আছে, আমি
আছে চব মন্দিৰে ৰহস্য আছে।
অ', আমি হয়তো ইমান বুজাবও নোৱাৰো, হ'লেও ভালদৰে
অ',, এইফালে উগ্ৰতাৰা মন্দিৰ দেখিছে ন।
অ', উগ্ৰতাৰা মন্দিৰতো দেখিছো সেইটোও ভাল লাগে।
ভাল লাগে উগ্ৰতাৰা মন্দিৰ।
উম।
মানে দেখা গৈছে মন্দিৰ হয় হয় মন্দিৰ দেখা গৈছে।
ভালেই।
নেদেখা মন্দিৰ চাব লাগে, নেদেখা নেদেখা ঠাই।
মন্দিৰটো আছে এনেকা নেদেখা মন্দিৰো যাব লগীয়া ঠাই আছে। কয় কিন্তু আৰু পইচা পাতিৰ অভাৱ।
অ', এইটো মেইনটোতো এইটোৱেই পইচা পাতিৰেটো অভাৱ।
এইটোৰ কাৰণতে মানে পিছুৱাই থাকিব লগা হয় পিছে।
অ'।
ভাবিও পাৰ নাপাওঁ আমি কি কৰিলে এনেকে যাব পাৰিম। পইচাৰ